খণ্ডেশ্বৰ চাবুকধৰা।
হয়, হয়, হয় বহুদিনৰ মূৰত আপোনাক খবৰ খাতি মোৰ যথেষ্ট উন্নত যদিও মানে মোৰ কিছুমান ব্যৱসায় বাণিজ্যিক ক্ষেত্ৰত মানে আজি দিনটো বৰ ভাল নহয়।
হয়।
কিছুমান মানে এটা ব্যৱসায় হয়, হয় মই মানে এটা ব্যৱসায় হাতত ধৰিছিলোঁ, সেই ব্যৱসায়টো ধৰক কিছুমান ম্যাদী থাকে আজি সেই ব্যৱসায়ৰ ম্যাদী উকলি যাব। সেয়েহে মানে মোৰ মনটোত অলপ দুখ লাগি আছে।
হয়, হয় মই বুজিব পাৰিছো। আচলতে এনে কিছুমান বস্তু আপোনাৰ যদি জীৱনৰ পৰা গুচি যায় মানে তেতিয়া দুখ লাগে। যেনেকৈ ধৰক আপুনি ৰাস হওঁক, ভাওনা হওঁক থেটাৰ হওঁক আৰু এনেদৰে বেপাৰ বাণিজ্যই হওঁক। এইবোৰ মানে যেতিয়া চলি থাকে, তেতিয়া আপোনাৰ মনটো আচলতে বহুত আনন্দিত উৎফুল্লিত হৈ থাকে, কিন্তু যেতিয়া সেই সমূহ আপোনাৰ গুচি যায়। তেতিয়া মানে মনটো আপোনাৰ বহুত বহুত এটা বেজাৰ লাগে, দুখ লাগে সেই কৰ্মক্ষেত্ৰ তাৰপিছত আমি কৰ্ম কৰি দুটকা উপাৰ্জন কৰি সন্ধিয়া হওঁক, দুপৰীয়া হওকঁ ওলাই গৈ খাবগৈ পাৰিছিলোঁ। বা বস্তু দুপত মান ল'ব পাৰিছিলো নিজৰ কাৰণে, কিন্তু এতিয়া সেই সুবিধাসমূহ আমি ভোগ কৰিবলৈ মানে অসক্ষম হ'ম।
হয় হয়। আপুনি এটা ঠিক কথাই কৈছে, এইয়াৰ ফলত মানে আমাৰ অৰ্থজনিত আকৌ সংকট আহি পৰিব আমাৰ মই যথেষ্টখিনি উপ উপাৰ্জন কৰিলোঁ যদিও মানে মই আপোনাৰ ব্যয়বহুল বা এটা আপোনাৰ গুৰুত্বপূৰ্ণ কাম একোৱেই কৰিব নোৱাৰিলোঁ। সেইটো দুখ মোৰ মনত থাকি যাব হয়তো।
হয় হয়। আচলতে মোৰ লগতো আপোনাৰ সেইয়াই, আচলতে এনে ধৰণৰ কৰ্ম কৰি যিসমূহ ধন, টকা-পইছা উপাৰ্জন কৰা হয়। সেইসমূহ মানে আপোনাৰ কেনি গুচি যায় আচলতে একো ধৰিবই নোৱাৰি। তেনেকুৱা ধৰণৰ কথা, যিহেতু মইও আপোনাৰ নাই নাই বুলিও আপোনাৰ চাৰি হাজাৰ মান টকা আপোনাৰ মই আহ উপাৰ্জন কৰিবলৈ সক্ষম হ'লো। কিন্তু বৰ্তমান তাৰে মোৰ হাতত মাত্ৰ ওঠৰশ টকা এটাহে জমা পুঁজি হিচাপে আছে, বাকী আপোনাৰ ক'ত খৰচ হৈ গ'ল মই নিজেই নাজানো।
হয় হয়। হওঁক দিয়ক আপোনাৰ ওচৰত যদি ওঠৰশ আছে সেয়াও বহুত, মোৰ ওচৰত বৰ্তমান ছেভেণ্টি এইট আছিলে। তাৰে মই এটা ঊনৈছ টকা ৰিচাৰ্জ কৰিলোঁ গতিকে মোৰ ওচৰত মানে ধমা জমা পুঁজিৰ নামত এতিয়া ফুটা কৰি অকণমান আছে।
হয় হয় মই বুজিব পাৰিছো। যিহেতু আপোনাৰ ঘৰতো সেয়া দুটকা এটকা আপুনি দিব লগা হয়। সেয়েহে আপোনাৰ ওচৰত মানে পুঁজিটো অকনমান কমি যায়গৈ।
হয় হয়। সেই বিষয়টোৰ বাবে মানে মোৰ মনত এটা খুব থাকিয়ে যাব।
হয় হয়। বুজিব পাৰিছো আচলতে মোৰো লগত আপোনাৰ সেই একেই দশা, কিয়নো পইচা আছে বুলি গম পালে আজিৰ দিনত আ আপোনাৰ খোজা মানুহ হাজাৰ ওলাই যায়, সৌ সিদিনা আপোনাৰ মই গ'লো আপোনাৰ আমাৰ ডাঙৰ পেহী ঘৰলৈ। বোলো বহুত দিন নাই যোৱা। আৰু কৰ্ণখনো মোৰ মানে ফুটা এটা কৰিবলগীয়া হৈ আছিল। গতিকে মই ভাবিলো গৈ আহো এপাক গ'লো আপোনাৰ পইচা দেখি এই ডাঙৰ পুত্ৰ তেওঁৰ তেওঁ মানে। ৰিচাৰ্ছ নাইকিয়া হোৱাত
আ আপোনাৰ নেটটো আকৌ আপুনি হয়তো আপুনি থকা জেগাৰ পৰা উঠি আহিছে সেয়েহে অকমান মানে কিছুমান বিসংগতি আহি পৰিছে সংযোজনৰ ক্ষেত্ৰত।
নাই নাই মই অথনিৰ পৰা আপোনাৰ একেই একে স্থানতে মই আছিলোঁ। বৰ্তমান আপুনি। পোৱাৰ বাবেহে মই অকনমান ইফালে যাবলৈ চেষ্টা কৰিছোঁ। তাতে তাতে আকৌ সংযোগ হয়। আপুনি নিশ্চয় শুনি আছে।
কণ্ঠস্বৰটো মোৰ আহি কৰ্ণত পৰাত অকণমান ব্যাঘাত জন্মিছে। আপুনি যদি বেয়া নাপায়। আপুনি ধৰক এটা ভাল এনেকুৱা ঠাইলৈ যাওঁক। য'ত আমাৰ এই কৰ্মটো মানে অৰ্থলে নাযায়। আমি কিবা এটা পুঁজি আহৰণ কৰিব পাৰোঁ। এনেকুৱা এটা জেগা আপুনি বিচাৰি উলিয়াক।
হয়, হয়, আপুনি এতিয়া ভালদৰে শুনি আছেনে? সংযোগ ভাল
নাই নাই বৰ্তমান আপোনাৰ মাতটো ৰবট সতিশ আহিছে।
হয়, হয়, হয়, মই ধৰিব পাৰিছোঁ। আপুনি আকৌ এবাৰ চেষ্টা কৰকচোন এতিয়া।
এতিয়াও ঠিক সম্পূৰ্ণৰূপে ঠিক হৈ উঠা নাই। কিন্তু মই অকণমান অকণমান ধৰিব পাৰিছোঁ আৰু
অ' হয়, হয়।
হয়, এতিয়া মই বহুত সুন্দৰকৈ ধৰিব পাৰিছোঁ।
অ' হয়, হয়, তেতিয়া মই আচলতে কৈ আছিলোঁ। অ' মই আপোনাৰ সেই ডাঙৰ যি পেহী আমাৰ, সিহঁতৰ ঘৰলৈ বুলি অকনমান গৈছিলোঁ। আপুনি শুনি আছে নে সন্মুখত সঠিককৈ?
অ' পূৰা সম্পূৰ্ণ সঠিককৈ শুনা নাই মই ইমানটো শুনিছোঁ যে আপুনি ডাঙৰ পেহী ঘৰলৈ গৈছিল। কৰ্ণ ফূটা কৰিবৰ বাবে